হেল্ল'।
হেল্ল'।
কি কৰি আছা?
এনেই আছোঁ। ‌ তুমি?
মই এনে আছোঁ, এতিয়া বৰ্তমান।
অহ' খালোঁ, তুমি খালা?
মই খালোঁ।
অ' হা
কিহেৰে ভাত খালা?
এই ৰাতিৰে চিকেন বনোৱা আছিলে, হেইখিনি গৰম কৰিলোঁ। আৰু এতিয়া দেউতাই মানে হেৰি আনিছিলে। কুচিয়া মাছ। তাকে মানে কাটি চাটি দিলে বনালো, ভাত এনে ভাজিছো আৰু কাৰণ চিকেনটো আছিলে। ভাজি কিনে সেয়ে খালোঁ আৰু তুমি?
আমাৰ আজি দাইল আৰু কণী বনাইছে।
অহ'
নিৰামিষ খাবলৈ মন নাযায় আৰু কি ক'বা আৰু।
হা
নিৰামিষ খাবলৈ মন নাযায়। মইতো মাংস নহ'লে ভাত নাখাওঁ নাখাওঁৱে ক'ব গ'লে।
সেই আমাৰ চোন নিৰামিষে চলি থাকে। কালিহে আনিছে আৰু আজি আনিছে। আমাৰতো এনেই টাইম ভেজ, হা।
মই মাংস নহ'লে ভাতে নাখাওঁ। কেতিয়াবা কেতিয়াবা চলি যাই আৰু। নিৰামিষ চ'ব নিৰামিষৰে চলে কিহৰ ৰং
মোৰতো সদায় চলি যায়, নিৰামিষ মই খাই ভালে পাওঁ। কিন্তু, মাংস থাকিলে মানে ভাত কেইটা বেছিকে খোৱা যায় আৰু।
অহ' কুচিয়া মাছ ভয় নোখোৱা নেকি তুমি?
হা
কুচিয়া মাছক ভয় নোখোৱা নেকি তেন্তে।
মই ভয় খাওঁ, এ খাপৰ দৰে দেখি নহয় একদম। মানে মই নুচোৱে, যেতিয়া জিন্দা থাকে, মানে দেউতাই আনি কিনে চাফা তাফা কৰি দিয়ে। কাটি মেলি দিয়ে। তাৰপিছত, ধুয়েও, মই নিজেও নুধো কুচিয়া মাছ, এনে বাকী মাছ মই এনে পাৰোঁ, চাফাও কৰিব পাৰোঁ, ধুবও পাৰোঁ। কিন্তু, কুচিয়া মাছটো মই নালাৰো হাতেৰে মানে ভাজোতেহে মানে। ভাজা যায় আৰু এনেকে খন্তিৰে লৈ কিনে সেনেকে দিওঁ।
হাতেৰে মই কেতিয়াও নুচো কুচিয়া মাছ।
কি কৰি থাকিলা আজি গোটেই দিনটো।
একো কৰা নাই মানে মোৰ মোবাইলটো বেয়া হ'ল, শুই উঠিলোঁ। তাৰপিছত চালোঁ, মোবাইলটোত একো চোৱাই নাযায়। কিবা হৈছে নাজানোঁ। ইউটিউবত গ'লো নিজে নিজে মানে বেগ হৈ যায় হেং মাৰিছে নেকি? তাকে দেখা আহিলোঁ এক। এবাৰ গলোঁ, আমাৰ ওচৰতে আছে তিনিআলি। তাতে গৈছিলোঁ হা তাৰপিছত তাতে মানে পইচা বেছিকে ক'লে। কৈছে, চাৰে পাঁচশ ল'ম এনেকে মানে চফ্টৱেৰৰ মাৰি দিম কিবা এনেকে ক'লে, মই কলোঁ চফ্টৱেৰ মাৰিব কাৰণে ইমান খিনি পইচা লয় জানোঁ। তাৰপিছত মই ভাবিলোঁ আমাৰ কলনীত এটা আছে, তাতে যাওঁ। তাতে গ'লো, সি আকৌ ধৰিবই পাৰা নাই মোৰ মবাইলটোত কি প্ৰব্লেম হৈছে। সেইকাৰণে তাতেও নেখায় কি তিনিআলিটোতে দেখালো, কাৰণ তিনিআলিটো মানে অহ, এইটো কি কয়। গোটেই কেইটা মানে ইঞ্জিনিয়াৰে হৈ চাগে, পুতুকে ঠিক কৰি দিছে।
অহ।
পইচাটো বেছি লৈ বাৰু।
তে ঠিক হ'লেনে নাই এতিয়া?
হা!
তে ঠিক হ'লনে মোবাইলটো?
অ', অ' হ'ল। তুমি কি কৰিলা গোটেই দিনটো?
এ নকবা আৰু মোৰ, মোৰটো গোটেই দিনটো ফুৰোতে গ'ল মানে কালি একদম দিনটো গোটেই দৌৰি-দৌৰি থাকোঁতে গ'ল আৰু। কালি আহি, জানে ৰাতিপুৱা কিবা সি ইন্টাৰ্ণশ্বিপ যাব লাগে, ইণ্টাৰ্ণশ্বিপৰ পৰা আকৌ মোৰ লগৰটোৱে ফোন কৰিলে। লগৰটোৱে ফোন কৰি কিনে ক'লে, আজি আবেলি খেলা আছে ওলাবি। তাৰপিছত মই আকৌ সেইটো শুনা পাই কেনে ইণ্টাৰ্ণশ্বিপৰ পৰা কালি অলপ জল্দি ওলাই আহিলোঁ।
তিনিটা বজাতে আহি-আহি খালোঁ এই অলপমান মানে ভুল লাগিছিলে ৰেষ্টুৰেণ্টৰ লগৰ এটাত লগতে খালোঁ।
উম।
তাত এনকে খায় থাকোঁতে সি ফোন কৰিলে যে উলুবাৰী যায় বোলো সি, কিবা কাপোৰ কিনিবলে জাৰ্চি কিনিবলে।
অহ।
ক'লে তাতে চান্দমাৰীতে থাক, মই মানে চান্দমাৰীতে আছিলোঁ দেচোন লগৰ-লগৰটোৰ লগত। খায় কেনে মই চান্দমাৰীতে থাক তই, মই যায় আছোঁ। তই ক'লো ঠিক আছে আহি থাকি, আহি থাক তেনেহলে আহিলে তাৰপিছত উলুবাৰী গলোঁ। আকৌ উলুবাৰীৰ পৰা আহোতে-আহোতে ক'ব গ'লে চাৰিটা চল্লিশ মানে হৈছে। ত পাঁচাৰ-পাঁচটাত মানে তাতে যায় পাব লাগে, থাকিলে মোৰ ততে বিশ মিনিট। জল্দি-জল্দি কিবাকে গা পা ধুই ৰেডি হলোঁ। ৰেডি হৈ কেনে আকৌ পাঁচটাত ফোন মাৰিলে সি। আকৌ ওলাই গলোঁ। বলে কেনে খেলিলোঁ। বহুত দিন ধৰি খেলাই নাই, কালি গোটেইবোৰ লগ ওলালোঁ লগো গলোঁ খেলিব বোলা। এই বহু দিন নেখেলা কাৰণে আজি অলপমান গা চা বিষ উঠিছে, সেইকাৰণে গোটেই দিনটো সোমাই আছে।
আচ্ছা, পিছে ক'ত খাব গ'লা কালি?
এইয়া চান। দমাৰিতে ষ্টিজা নামৰ ৰেষ্টুৰেণ্ট আছিলে তাতে খাব গ'লো। মোৰ গোটেইবোৰ লগে, মোৰ গোটেইবোৰ লগে মানে তাতে কৈ আছিলে বু ৰেষ্টুৰেণ্টটো কেনেকুৱা হয়।
ষ্টিজাত মইয়ো গৈছিলোঁ, বহুত টেষ্টি বনাই ন' তাতে?
উম', হম' ভালে খালী প্ৰাইচবোৰ অলপ বেছি আছে।
নাই, প্ৰাইজটো তো বাজেট ফ্ৰেণ্ডলিয়ে হয় চাগে, মই যাওঁতে গম পাইছিলো। মানে তুমি সেইয়াই আৰু কম দামতে খাব পাৰিবা আৰু। ইমান, বেছি দাম নহয়, কিন্তু মই বহুত দিন যোৱা নাই ন এতিয়া দাম বাঢ়িব পাৰে নাজানো।
মোৰ কাৰণেতো চব জোগাতে মানে এ দাম বুলিও কব পাৰা।
অ'।
পিছে তুমি কালি গোটেই দিনটো কি কৰিলে।
মোৰ কাম নাছিলে, শুই উঠিছো ঘৰৰ কাম চাম কৰিছো। তাৰপিছত লগৰ ছোৱালীজনী তাত গৈছিলো মানে, কালি। এই ভিডিঅ' বনাবলৈ। তাৰপিছত, এই কালি বৰষুণে দি আছিলে ন। আকৌ ঘৰত আহি গ'লো। মানে বৰষুণ দি আছিল, আকৌ এইফালে বানপানী চানপানী হৈ গৈছে। ক'ত ভিডিঅ' বনাম আমি আকৌ ফিৰ আমাৰ মানে মামীৰ ঘৰ হেৰিত হা, দূৰদৰ্শনত। তাৰে ওচৰত এটা গলি আছে। গলিটোত মানে বহুত হেৰি, ফুল চুল আছে, তাতে ফটো উঠা যায় আৰু।
কালি তাতে গৈছিলো। ইমান বৰষুণ দিছে, মামীৰ ঘৰত মানে ৰখিছো পাঁচ মিনিট মান, তাৰ পিছত ওলাই আহি চাওঁ আ বানপানী, সেইকাৰণে আমি ঘৰতে গুচি ছো কাপোৰ চাপোৰো লেতেৰা হৈ গৈছে কালি, আহি কিনেনো কি কৰিম। শুয়ে আছো।
কালি নন ষ্টপ বৰষুণ দিলে দিলে, দিলে, কালি আকৌ কালি একদম বৰষুণত ফচি গৈছো, খেলি আহি আছো এনেকুৱা বৰ লেতেৰা বৰষুণ দিছে, ভাবিলো ৰখিব ৰখিব। ত মই মোৰ লগৰ ত লগত আহিছো, সি কৈছে বৰুষুণ চাগে নৰ আৰু ইয়াতে যে নন ষ্টপ বৰষুণ দি থাকে, ইয়াতে বানপানী হয়, তাতকে ভাল আমি যাই থাকাই ভাল। ত এ ফল এটা গোটেই বৰষুণ, এটা গোটেই ভিজি ভিজি আহিছো একদম। এনেকে ভিজি, ভিজি, ভিজি, ভিজি, ভাবিলো ওৱাকিঙ অলপমান হ'ব, ৰখিব ৰখিলে অলপমান কৰবাত ৰখি কেনে কিবা খাওঁ, নৰখে, নৰখে, নৰখে, বৰষুণ। তাৰপিছত গণেশগুৰিত ৰখিলে। তত সি ক'লে, ব'ল ম'ম' খাওঁ, মই ক'লো নালাগে খাবলৈ। বৰষুণ, পালোৱেই ঘৰ অলপমানহে, তে গধূলি যদি ঘৰত যাওঁ ক'লে নাখাও আৰু বৰষুত ম'ম' খাই বোলে ভাল লাগিব। অ' ঠিক আছে, তই খা যদি খা, কিন্তু মই নাখাওঁ। ত মই নাখালো, পাছত সি বহুত বাৰ জোৰ পাছত আকৌ এটা দুটা খালো। সেনেক খাই কেণে আকৌ গুচি আহিলো। ত অলৰেডি বৰষুণত ভিজিলোৱে আৰু কিনো গা ধুবছে গোটেই মানে গা ভিজি কেনে, মানে গোটেই গা ভিজি গৈছে, কাপোৰ চাপোৰ চব ভিজি গৈছে। গা ধোৱ দৰকাৰ নাই, তথাপিও একবাৰ মাথাতো ধুলো, ভৰি চৰি ধুলো গাটো ভিজালো। তেনেকে ঘোমাই দিলো গে তাৰপিছত।
আচ্ছা।
এতিয়া বেমাৰ হৈ সময়ত আকৌ ভয়ো লাগিছিলে যে বেমাৰ হ'ব নেকি জ্ব হব নেকি। ভাই তুমিটো জানাইচোন এই কেইদিনমান আগত জ্বৰ ত জ্বৰ পৰা উঠিলোঁ। ভাল পালোঁ সেই কিবাকে কেনেকে লেতেৰা জল উঠিছিলে সেয়া আকৌ
যিমান ভাল পাওঁ।
মই ভয় খাই আছিলোঁ আছিলোঁ জব হ'বলৈ নহ'ল ভালে হৈছিল। এতিয়া আকৌ কালি গোটেই খেলা কাৰণে গোটেই দিনটো ঘোমাই থাকিলোঁ। এতিয়া আকৌ অলপ পাছত যাব লাগিব খেলিবলৈ। আমাৰ আকৌ ইয়া যাম চাৰে চাৰিটাৰ পৰা চাৰে চাৰিটাৰ পৰা যাম চাগে।
উ কালি আকৌ আমি অহ কি কৈ আছিলা?
কোৱা তুমি কি কৈ আছিলা।
কালি আমি মেখেলা চাদৰ পিন্ধিছিলোঁ ৰেজ বনাব কাৰণে তাৰ পিছত ত' তাতে গ'লো বানপানী হ'ল ন। এ কি কবা তাই মানে বহুত ভাল পায় মই মানে বৰষুণ ভাল পাওঁ সেই বুলি ইমানো বানপানী ইমান এটা ভাল নাপাওঁ আৰু হা এই লে তেৰা পানী চানী আহে ন এনেই নদী চদীত গা ধু ভালে কিন্তু এই বৰষুণৰ বতৰত যিটো পানী মানে আহে সেইবোৰতো নলাৰ পানী ন। তাই আকৌ মোক টানি, টানি লৈ গৈছে। মানে বানপানীত এনেকুৱা লেতেৰা লেতেৰা পানী আহিছে তাই আকৌ তাতে জঁপিয়াই আছে। দে কি ক'ম আৰু। তাৰপিছত মোৰ এনেকে বেয়া লাগিছে নহয় তাৰপিছত আ, যিটো মেখেলা কিন্ধিছিলো মানে মোক গিফ্টত দিছিলে। বহুত ধুনীয়া মেখেলা তোহ ফাৰ্ট টাইম পিন্ধিছোঁ কালি মানে বহুত দিন হৈ গ'ল আৰু চিলোৱা নাছিলোঁ। তাৰ পিছত মায়ে মানে পৰহি চিলাই মেলি আনিলে। আনাৰ পিছত মই ভাবিলোঁ এই ভিডিঅ' এটাকে বনাই লও, কালি ভিডিঅ'টো বনাম হে কালিয়ে শনি লাগি গ'ল। তাৰ পিছত এনেকে তাই জঁপিয়াই জঁপিয়াই তাতে লৈ গ'ল মোক মোৰ মেখেলাটো গোটেই বেয়া হৈ গ'ল। গ'ল তেতিয়া ঘৰত আহিলো মায় ইমান গালি দিছে গোটেই নতুন মেখেলাটো মই কি বৰবাদ কৰি দিলোঁ।
হয় নেকি, কোনে দিছিলে মেখেলাযোৰ?
হা?
মেখেলাযোৰ কোনে কিনি দিছিলে?
মামাই।
হয় নেকি।
উম।
ঠিকেই আছে পিছে আজিও বনাব পাৰিলে আৰু ভিডিঅ' আজিচোন বৰষুণ দিয়া নাছিল।
নাই আজিও দিব বৰষুণ, মই সেয়াই চাই আছোঁ। মানে ৰ'দটো যদি ভালকে দিলে হয় বনালো হয়। ৰ'দ নিদিয়ে এতিয়া ঢেৰকণী মাৰিয়ে আছে, বৰষুণ দিবই।
উম, তাকে ৰ'দ দিয়ে নে নাই।
হ'ব আজি ঘৰতো আছো আজি পুৰা
আমাৰ ঠিকে আছে বোলে, আমি বোলো বৰষুণ দি থাকিলেও খেলিব পাৰো।
অ, তোমালোকৰ ঠিকে আছে দিয়া। আজি মই ধুম য-জোৰকে বৰষুণতো দিয়ে গাটো ধুম।
হয় নেকি? চাবা আকৌ বেমাৰ হ'ব।
এ, মোৰ নহয়, যিমানে কিয় মই মানে মানে মই বেছি পানী ভাল পাওঁ ন' ত, পানীতে খেলি থাকো। মোৰ যিমানে কে পানী নালাৰো মোৰ খালি হাতৰ ন কেতিয়াবা-কেতিয়াবা মানে ছাল যায়। এই পানী বেছি লালে, যে হয় যে তেনেকুৱা। কিন্তু এনেকে বেমাৰ-চেমাৰ হোৱা নাই।
মই পানী বেছি নালোৰো, এনে গাটোতে বেছি গাতে মানে অলপমান, মই আজিকালি মানে এয়া ইণ্টাৰ্ণশ্বিপত গৈ মানে গোটেই ক'লা হৈ গৈছোঁ ন, ত এতিয়া বেলেগ এজনে স্কিন কেয়াৰ কৰে, মই সেনে স্কিন কেয়াৰ নকৰো ত' গা ধোওঁতে অলপ মানে দেৰিলৈকে গা ধোৱা যায়। পুৰা চাবোন লগাই থাকো লগাই
ময়ো মোৰ গা, ধুওতে মানে এক ঘন্টা লাগে।
মোৰো সেনেকে এ, মোৰো সেনেকে, কি হৈ যায় ছালটো গোটেই মানে কি হৈ যায় ছালটো